হেল্ল' হয়, হয় নমস্কাৰ নমস্কাৰ আ আপুনি মোৰ অ' শব্দটো শুনি পাই আছেনে? মোৰ শব্দখিনি শুনি পাই আছে ন' হয় হয় ধন্যবাদ আপোনাৰ আপুনি ব্যস্ত আছে নেকি?
নাই ব্যস্তু নাই, কওঁকচোন আপুনি কি ক'ব বিচাৰিছে।
হয়, হয়, মই মানে আপোনাৰ বহুমূলীয়া টাইমৰ পৰা মই অলপ সময় ল'ব বিচাৰিছো। আ আপুনি মোক দিব পাৰিবনে? হয়, হয়, হয়, মই মানে কি অসমৰ আমাৰ অসম বা অসমৰ ওচৰে পাচৰে যিবিলাক আ, ঠাই আছে সেই ঠাই অলপ প, মনৰ ওপৰত মই জানিব বিচাৰিছো। আপুনি অকনমান মোক সহায় কৰিব পাৰিবনে?
হয়, হয় কওঁকচোন।
হয় ধন্যবাদ মানে আপুনি আ এনে সাধাৰণতে অসমখন অসমৰ কি কি ঠাই ঘূৰিছে আপুনি?
হয় মইতো ইমান দূৰ যায় পোৱা নাই, তথাপিও এনেই মোবাইলৰ দ্বাৰা দেখা পাওঁ আৰু। অসমৰ কিছুমান ঠাই, এনেতো ইমান দূৰ জাগা যায় পোৱা নাই, যেনে গুৱাহাটীৰ পৰাতো বেলেগ বাহিৰত বা পাৰ অসমত সেনেকুৱাকে মই যাই পোৱা নাই বাৰু।
হয়, হয়, হয়, হয়, হয়, নিশ্চয় অ গুৱাহাটী ভ্ৰমণ কৰিছে নিশ্চয় আপুনি? আ গুৱাহাটীত আমাৰ বহুত অ', এ এখন ডাঙৰ নৈ আছে, সেই নৈখনৰ বিষয়ে ক'ব পাৰিব নেকি আপুনি অকণমান।
হয়, হয় ব্ৰহ্মপুত্ৰ নৈ খনৰ ক
হয়, হয় ব্ৰহ্মপুত্ৰই কৈছো আপুনি ঠিকেই ধৰিছে।
হয় ব্ৰহ্মপুত্ৰ নদীখনৰ বিষয়ে ক'বলে গলে সেইখন ত আ বেলেগ অসমৰ বাহিৰৰ তো বৈ আহিছে হয় নে। অসমৰ পৰা বৈ আহি অসমৰ বাহিৰৰ পৰা যেনে চীনৰ পৰা বৈ আহি অসম কমেদি ওলাইছে আৰু সেনেকুৱাকে। হয়, অসম বেছি ডাঙৰ হৈ পৰি গৈছে তাৰে এ ব্ৰহ্মপুত্ৰ ত' নৈৰ পাৰত ত নতুনকে পাৰ্ক হৈছে নহয় জানেনে নামটো এনে? পাৰ্কৰ নাম তাতে ফুৰিব গৈছে নেকি?
নাই নাই মই যোৱা নাই এতিয়ালৈকে।
হয় মইও যোৱা নাই দিয়া। এনেই ভালে লাগে কিন্তু দেখা পায় এ যাওঁ যাওঁ লাগে হয়।
হয় ব্ৰহ্মপুত্ৰৰ পাৰত অ ব্ৰহ্মপুত্ৰৰ মাজত আমাৰ এটা সুন্দৰ অ', পবিত্ৰ স্থান এখন আছে আপুনি জানেনে?
হয়, হয় উমানন্দৰ কথা কৈছে নে'?
হয়, হয়, হয়, হয় উমানন্দ অ', আমাৰ হয়, হয়, মই গৈছো আ বাকী আৰু ব্ৰহ্মপুত্ৰত জলজ জলচৰ প্ৰাণী কি কি আছে, আপুনি ক'ব পাৰিবনে?
হয় অ', ব্ৰহ্মপুত্ৰ জলজক প্ৰাণী শিশু থকা বুলি গম পাওঁ, কাছ থকা বুলি জনো হয়।
চব আছে? হয় মা আৰু ডাঙৰ ডাঙৰ মাছ
মাছ আছে হয়।
হয় হয়। অ' ত' দলংগ আপুনি যে গুৱাহাটী গৈছে গুৱাহাটীত ব্ৰহ্মপুত্ৰ ন টিৰ এ, ওপৰত এখন দলং হ'ব, দলং হৈছে? সেই দলংখনৰ নাম ক'ব পাৰিব নেকি কোনখন দলঙৰ হয়? হয়, নতুনখন আৰু পুৰ-পুৰণা-পুৰণি এখন আছে। সেইযে দলং দলং আপুনি জানেনে? হয়।
সেইখনৰ ক
হয় হয় হয়। বাকী আপুনি আমাৰ হয় হা, কি কৈছে আপুনি?
আপুনি এনে জানেনেে তাতে মানে এই নতুনকে যে হৈছে দলংখনৰ বিষয়ে এনে জানেনে?
হয় হয় মই সেইটো অৱগত নহয়, খুব বিশেষ ক অৱগত নহয়। হয় তাৰোপৰি হয় মই গৈ পাইছোঁ কিন্তু মই অ' সেইটো পাহৰিছোঁ কি নাম আছ
নাম আছে।
হয় এইখন সৰাই ঘৰ, নহয় নহয় সেইখন নহয়। সেইখন
গৈ বেলেগ চাইডে আছে বাকী, অ' আৰু জানিব বিচাৰিছোঁ যে আপুনি আ, আমাৰ অসমৰ ওচৰে পাজৰে কি আ, দেশ আছে ধৰি লওঁক ক, ব, ভূটানখন ভূটানখন ভ্ৰমণ কৰি পাইছেনে আপুনি?
হয়, মই এনেই অলপমান ভূটান গেটৰ পৰা অলপমান আগুৱাই যাই পাইছোঁ। তে একদম ভিতৰলৈ যাই পোৱা নাই তাৰমানে।
হয় তাৰে এই প্ৰাকৃতিক এ, পৰিবেশটো কেনেকুৱা আপুনি অকনমান জনাব নেকি?
হয় হয়, প্ৰাকৃতিক পৰিৱেশ বহুত সুন্দৰ, পাহাৰ পৰ্বতেৰে আৱৰা। গছ গছনি বহুত মানে সংৰক্ষিত কৰি ৰাখে তাতে, আমাৰ ইয়াত যেনেকুৱাকে গছ গনি টি আ, গা গছ কা টি আৰু ৰোপন কৰিব লাগে সেইটো নাজানে ইয়া আমাৰ ইয়াতে কি গছ কাটাৰ পিছতে মানে কি আৰু গছ ৰ-ৰোৱাৰ আৰম্ভণি কৰে সেনেকুৱা।
সুন্দৰ আ, এইটো ভাল কথা কৈছে আপুনি। আ এতিয়া মই আপোনাৰ পৰা জানিব বিচাৰিছো যে আমাৰ অ-অসমত এ, কিছুমান ৰাষ্ট্ৰীয় উদ্যান আছে আৰু সেই ৰাষ্ট্ৰীয় উদ্যানবিলাক আপুনি ভ্ৰমণ কৰি পাইছেনে? হয় হয় মানস ৰাষ্ট্ৰীয় উদ্যান এ, যি খন আমাৰ আ, নামনি অসমত আছে, হয় বাস্কা ডিষ্ট্ৰিকতে আছে। আপুনি জনাব পাৰিবনে তাৰে বিষয়ে তাত কি কি পোৱা যায় বা হয়, হয় বা
হয় লগৰীয়াৰ পৰা শুনি-শুনিছে হয় হয়, তাত মানে কেনেদৰে ভ্ৰমণ কৰে আপুনি এ জানেনে মানে সেই মানস অভয়ণত গ'লে, কেনেদৰে ভ্ৰমণ কৰিব লাগে? এ ধৰি লওঁক, হাতীৰ পিঠিত উঠি ভ্ৰমণ কৰে, হা কি কৈছে, হয় জীপ চাফাৰী আছে, হয় হয় হয়। হ'য় দুয়টাই আছে, বাকী তাত এ বিশেষ কি কি আছে, আপুনি অলপ ক'ব পাৰিব নে, কি কি জন্তু পোৱা যায়।
তাতে এনে হেৰি আহ উম, গড় পোৱা যায় নে গড়, বাঘ।
হয় বনৰীয়া হাতী, হয়, বনৰীয়া হাতী, আৰু বিভিন্ন প্ৰজাতিৰ হয় হৰিণ, হৰিন প্ৰজাতিৰ, চৰাই চিৰিকটি। হয়, এইবিলাক পোৱা যায়, আ হয়, ধন্যবাদ, আ অসমৰ আৰু বছৰে বছৰে আমাৰ আ উত্তৰ পূব দিশে মেঘালয় আছে, আপুনি মেঘালয়ত এ শ্বিলং, মেঘালয় যাই পাইছেনে?
হয়, হয় যাই পোৱা নাই মই এনে, ওচৰেদি যাই পাইছোঁ, মেঘালয়, ৰা আৰু, অসমৰ ৰাস্তাটোৱেদি যাই পাইছোঁ, কিন্তু মেঘালয়ত পাৰ হোৱা নাই আৰু।
হয় মেঘালয়, হয় মেঘালয় যাই পোৱা নাই। হয়, হয়, মই গৈছিলোঁ, মই আজি যে চাৰি, পাঁচ বছৰ আগতে শ্বিলং মেঘালয় গৈছিলোঁ। তাতে খুবেই বৰষুণ হয়, কাৰণ তাতে প্ৰাকৃতিক সম্পদত বিশেষে চহকী। আৰু খুব ডাঠ অৰণ্য আছে, ডাঠ হাবি আছে তাতে, আৰু যাৰ বাবে অ', কিছো সময়ৰ মূৰে মূৰে তাত বৰষুণ আহি থাকে, হয়। হয় হয়। হয়, হয়, মেঘালয় হয় চেৰাপু ঞ্জি, হয়, চেৰাপুঞ্জিত হয়, মেঘালয়ৰ চেৰাপুঞ্জিত আ সৰ্বাধিক হয়, সৰ্বাধিক বৰষুণ হয়, হয়, আৰু হয়, তাৰ উপৰি মই এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছিলো যে, আমাৰ আ ভ্ৰমণৰ ক্ষেত্ৰত হয়, ভ্ৰমণৰ ক্ষেত্ৰত পৰ্যটকৰ এটা গুৰুত্বপূৰ্ণ অৱদান আছে অসমত অ', অসমৰ বিভিন্ন ঠাই আছে। যদিও আপুনি ভ্ৰমণ কৰা নাই, আপুনি ক'ব পাৰিবনে মানে, কোনবিলাক ঠাই আমাৰ আ পৰ্যটকৰ আ পৰ্যটকস্থলী বা ভ্ৰমণ পৰ্যটকে আহি, ভ্ৰমণ কৰি খুবেই ভাল পায়। হয়, আপুনি জানিবনে?
আমাৰ ওচৰতে থকা মানাহ অভয়াৰণ্য, তাৰ পাছত অ' কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সেইবিলাকত মানে বেছিকে বা মাজুলী, মাজুলী নদীদ্বীপ।
হয়, মাজুলী হয়, আমাৰ তাতে সত্ৰ আছে, হয়, হয়।
এ বিদেশৰ মানুহবিলাকে তাৰমানে কি, বেছি মানে আহে আৰু বা পৰ্যটকস্থলী বুলি
কাজি কাজিৰঙা আছে, হয়, আৰু শিৱসাগৰ আছে, শিৱ শিৱসাগৰত আমাৰ, বিভিন্ন ধৰণৰ ৰজা-মহাৰজা, হয়, ৰজা-মহাৰজা সাজি থৈ যোৱা আ ঘৰবিলাক আছে, সেইবিলাক হয়, সেইবিলাক আ পৰ্যটকস্থলী হয়। আৰু তাৰ উপৰি আমাৰ অসমত অ' কিছু এটি অ' প্ৰধান সম্পদৰ ৰ বাবে বিখ্যাত আছে আৰু মানে যিটো আমি আ যিটোৰদ্বাৰা আমি অসমখন চহকী হয়। চাহ বাগিছা, চাহ বাগিচা আপুনি গৈ পাইছেনে?
হয় যাই পাইছোঁ। আমাৰ ওচৰতে আছে দেখোন। বাক্সা ডিষ্ট্ৰিকত দুমনি বুলি কয়নে? সেই জাগাৰ ঠাইত এ যাই পাইছো মই। আপুনি যাই পাইছে?
নাই মই যাই পোৱা নাই। এ কি নাম, আপুনি ক'ব পাৰিব নেকি বাৰু বাগিচাখনৰ নাম?
অ', অ' বাগিচাখনৰ নামটো নাজানো। কিন্তু ঠাইখিনিক দুমনি বুলি কয়।
অ' দুমনীয়া হয়, হয়, হয়, হয়, হয় ধন্যবাদ। আ তাৰোপৰি আ আপুনি উম পৰিভ্ৰমণ এ বা ভ্ৰমণ যেতিয়া কৰিছিলে, তেতিয়া কি কি দেখা পাইছিলে? অকনমান বা কেনেদৰে গৈছিলে আপুনি অকনমান কৈ দিব পাৰিব নেকি গুৱাহা গৈছিলে, আপুনি হয়।
মই যোৱাতে ট্ৰেইনেৰে গৈছিলো, ট্ৰেইনেৰে টিকটৰ অ', অ' মূল্যটো কম হয়, নহয় তাত। তাতে ট্ৰেইনত গৈছিলো, ম, বাছত গ'লে অলপমান যাই অ'। অলপমান মুল্যটো বেছি হয়, সেইকাৰণে বাছত যোৱা নাছিলো মানে এনেকুৱাকে হয়। সেনেকুৱাকে, মই ট্ৰেইনেৰে গৈছিলো কামাখ্যা মন্দিৰত, তাৰ পাছত কামাখ্যা মন্দিৰৰ পৰা উমানন্দত গৈছিলো, সেনেকুৱাকে
হয়, হয়।
উমানন্দত, ফেৰিত গৈছিলো। বহুত ভাল লাগে ফেৰিত উঠি, আপুনি উঠি পাইছেনে?
হয়, হয় ফেৰী ফেৰীত মই উঠিছো, কেইবাবাৰো উঠিছো, ব্ৰহ্মপুত্ৰ নৈ ফেৰীত উঠি খুবেই এ ভাল লাগে। কিন্তু বাৰিষাকাল আহিলে এ বাৰিষা কাল আহিলেই কিছু ভয় লগা দৃশ্য হয়। আহ, কাৰণ বাৰিষা ব্ৰহ্মপুত্ৰখন ওফন্দি উঠে। আৰু নৈ, উপনৈবিলাক আহ পানী বিলাক বাঢ়ি যায় আৰু সেইবাবে খুবেই ভয় লাগে। অ' পানীৰ যিটো সোঁত সেই সোঁতটো সৰ্বাধিক হয়, সেইবাবে ফেৰিত উঠিব ভয়েই লাগে, বা
হয়, হয়, হয়, ঠিক কথা কৈছে, এতিয়াতো বন্ধ কৰি দিছে চাগে।
হয়, হয়, হয়, এতিয়া বাৰিষাৰ, বাৰিষাৰ বতৰ হ'লে ফেৰী আহ, ফেৰীৰ যাত্ৰাটো সম্পূৰ্ণৰূপে বন্ধ কৰি থৈ দিয়ে। আহ, এইটো আহ, মানুহৰ জীৱনৰ, জীৱনৰ মূল্য চাই টো, বন্ধ কৰি থৈছে।
হয়, হয়, এনে গৰম দিনত আমি ফুৰিব পৰা ঠাইৰ নাম জানেনে আপুনি আপুনি বা আমি গৰম দিনৰ কাৰণে চামাৰ ভেকেচন বা গৰম বন্ধৰ কাৰণে আমি কিছুমান ল'ৰা, ছোৱালী ফুৰাব নিয়াৰ কিছুমান ঠাই আছেনে?
হয়, আছে আছে হয়, আছে হয়, হয়, আমি যেতিয়া গৰম বন্ধ দিয়ে, আমাৰ স্কুলীয়া কিছুমান আহ আহ, যাত্ৰা বা স্কুলীয়া ভ্ৰমণ আহ, আমি দেখিবলৈ পাওঁ। আৰু তাৰে ভিতৰত আমাৰ শংকৰদেৱ ক, কলাক্ষেত্ৰ আছে, গুৱাহাটী। আৰু গুৱাহাটীত আহ, গুৱাহাটীৰ ম, বিল এখন আছে, হয়, তাৰকা গৃহ আছে, বগী বিল আছে। অ, তাৰো উপৰি আ'। অ, হাজোত আপোনাৰ সুন্দৰ প্ৰাকৃতিক দৃশ্য এটা দেখিবলৈ পোৱা যায়, হাজোত আছে তেনেকুৱা ঠাই, আৰু তাৰউপৰি আহ, আমাৰ পাহাৰৰ ওচৰে, পাজৰে বিভিন্ন ধৰণৰ ভৈৰৱ কুণ্ড বুলি ঠাই এডোখৰ আছে যিটো আহ, অসম অৰুণাচল সীমান্তত আছে, এ, সেই ঠাইডোখৰ অ, খুবেই ভাল লগাৰ দৃশ্য হয়।
হয়।
হয়, টা আপুনি আপোনাৰ বহুমূলীয়া সময় দিয়াৰ বাবে মই অশেষ অশেষ ধন্যবাদ দিছোঁ অ, পিছলৈ পুনৰ আপোনাক আহ, আপোনাৰ লগত ক পাম কথা পাতিম বুলি মই আশা কৰিলো ধন্যবাদ।
হয় ধন্যবাদ, আপোনাৰ পৰা জানিব পাই বহুত আনন্দিত হলো ধন্যবাদ।
হয় ধন্যবাদ।
হয়।